কি কৰি আছ
এয়া, খোজকাাঢ়ি আছো।
অ', এ ময়ো একেই দে খোজ কাঢ়িয়ে আছো। পিছে, অঁ গৰম বা গৰম দেখি কি চই দেখোন মানুহ ঘামাই পেলাইছে। গোটেই মোৰ বুইছ, গোটেই অঁ মই ঘামো দেই বহুত মই এতিয়া তে গাত ঘমাচি গোটেই।
মোৰ ভাল মানে মোৰ স্কিনটো মানে ইমান নাঘামে।
কিন্তু নাঘামিলে আচলতে বেয়াহে। টক্সিক বিলাক নোলাই ন ভিতৰৰ, মোৰ মানে একদম ফিট ফ বুছ ন একম ধুনীয়ৈ চল থাকে মান মোৰ মান ঘামনা ব্তুটো অ' অ' আৰু হেৰি এইটো যে কি আজি মোৰ মতে বৰষুণ দিব নেকি বুজিছ?
বৰষুণ দিব যেন লাগিছে বিহুখন চাব যাম ভাবিছিলো।
ক'ত যাওঁ বিহু?
এখন আছে এই লগৰ দুটা মিলি কিনে দাদা এজন যাব।
অ' বিহু যাবি বিহু পাৰি বাৰু বিহু ন?
উম পাৰি বাৰু।
বিহু বিহু এইবাৰ চাবলৈ
উম চাবলৈ?
আমাৰ গ্ৰুপ এটা আছিল নহয় বিহু গ্ৰুপ দল এটা? অ' সেই দলটো তই সোমাবি নেকি? কি বাৰু?
পাৰি সোমাবলৈ বাৰু।
নহয় মানে এইটো দলটোক মানে ধৰ তই তত তাত প্ৰগ্ৰেমত মাতিব পাৰ আমাক দলটো।
পাৰি না মোকো লৈ ল মই বাঢ়ি বজাব জানো।
অহ হ'ব দে, তই বাহী জান', পেপা জান', আৰু কি লাগে তেন্তে। মই টকাকে বজাও আৰু, অ', টকা বজাও, হাত চাপৰি মাৰো আকৌ এনেই নাচি দিওঁ অকণ বাৰু।
অ', পাৰি, মানে এই নাচাবোৰৰ ডিমাণ্ড আছে বজোৱাত
অ', হয় সেইটো আছে আছে। আকৌ এই ঝমুৰ চুমুৰ হয় যে, অ', অ', সেইটো সেইটো সেইটো, এতিয়া ঝমুৰ চুমুৰ বিলাক থাকে অ', মই হাজঙত নাছিলো তাৰপিছত আকৌ ঝমুৰত এই জুনুকা তাল থাকে যা আমাৰ বাজনা, সেইদাল লৈ অকণ অকন এনেকে আগবঢ়াই আহোঁ, সেয়াই আৰু।
অ', নাচিব লাগে ভাল।
ধুনীয়া তলকে বনাইছো, বহুত কষ্ট কৰিছো আমাৰ দলটো কাৰণে বুইছ'।
হয় নেকি?
অ', এতিয়া আমি য'তে ত'তে মাৰি ফুৰিছো বাৰু প্ৰগ্ৰেম, য'তে ততে বহুত নাম থকা দল আৰু আমাৰ। ত', তহঁতৰ তাত মাতিব পাৰ'।
পাৰি বাৰু, আমাৰ হৈ গল নহয় বিহু
আকৌ বোলে বিহু এখন আছে, তইয়ে দেখোন কৈছিলি
নাই নাই, আমাৰ ঘৰৰ ওচৰত নহয়, অলপমান দূৰ আছে আমাক চাব মানে, আমি চাবলৈ যাম।
অ তই এনেই কণ্টেকটো ল'ব পাৰ যদি লোৱাই দিবি।
কেনেকে লৰাই দিম বিহু আজি হ'লেই নহয়, আগতে গম পোৱা দন মই কৰিলো হয়
বিহুহে নহয় ফাংচনৰ কথা কৈছো, ফাংচনত বিহুতে অ আমাৰ এতিয়া ডাঙৰ দল মাননীয় দল চিনি পাবই চাগে
অ অ
উম পিছে খবৰ খাতি কেনেকুৱা তোৰ
খবৰ খাটি ভালেই বাৰু ইমান দিনৰ পিছত ফোন কৰিলি যে
এহে মানে সময় সময়ে নোপাইছো দেখিছো ৰ বিহু ছিজন নহয় জানো তে বিহু আজৰি কৰি মানে এতিয়া সময় পাইছোহে আৰু, গোটেই গোটেইেই মাহটো মানে মোৰ হেৰি বিহু বিহু বুলিয়ে গ'ল আৰু
অ অ ঠিকেই আছে তেন্তে
দূৰ দূৰৰত ম আছ গুৱাহী চিলং এনেকে মাৰি ফুৰিছে
মই সেনেকে দলত নাই বাৰু মই কৰ্মশালাই কৰিলো
ম কৰ্মশালা মাৰিলো মানে শিকালেই ন? এ ঠিকে আছে দে, ঠিকে আছে মানে কি জানো বিহু বুঢলিতো আমাৰ এতিয়া অসমীয়া মানুহটো আমাৰ গাততো কিবা এটা বিহুত ত লাগিব লাগিব যেনেকে নহয় হয় নে নাই
হয় বাৰু
নহয় বিহুতটো সেই তেনেকে উদযাপন কৰিলো আৰু বুলি ধৰি ল এ ভালে বঢ়িয়া কুশলে কৈছে আৰু মানে তো আৰু এখন লাষ্ট প্ৰগ্ৰেম ম পুৱাতে মাৰি দিলো হয় আৰু তহতৰখন এইখন
অ পইচা ভগোৱা ভগোই হলনে নাই
পইচাটো ভগৱা সৰু হবই মানে কাইলে পৰহিলে দহ তাৰিখ মানৰ ভিতৰতো হবই চাগে, এখন প্ৰগ্ৰেম যদি মাৰি দো হ পইচা পাম চাগে দেই ভালে মানে পাম বাৰু বেয়া নাপাওঁ কাৰণ যিহেতু কষ্টতটো কৰিছো, পোন্ধৰ বি হাৰ পাম অ পাম চাগে তেনেকাই
আহ কিবা এটা খুৱাই দিবি আৰু ন
হ'ব দেচোন বাৰু সেইটো পিছৰ কথা বাৰু দেই
ঘৰত হ'ব ঘৰত মাতিবি ঘৰত মাতি আমি ভাত এহাজকে খাম কি ক
অ পাৰি হ'ব আমাৰ ভোজ দিম নহয় তাত তোক মাতি দিম দে ইনভিটেশনটো
পাৰি বাৰু কিন্তু ছাগলী খোৱালেহে যাম দেই।
হেই কি ছাগলী খোৱালেহে যায় ধেৎ
টেষ্টি লাগে
হ'ব দে ছাগলী ছাগলীকে খুৱাই দিম দে ছাগলী আৰু ব্ৰইলাৰ আনিম ন এতিয়া চবেইটো ছাগলী নাখায় এতিয়া ব্ৰইলাৰটোকে আনিম তাৰপিছত মাছ আনিম পনীৰ আনিম মানে হেভী কে খাম আৰু দে ন পিকনিক ডাল
হ'ব বাৰু এতিয়া পিছে ক এতিয়া কিয় ফোন কৰিলি সঁচা কথাটো ক
চাও তাৰ মানে এতিয়া মানে এতিয়া চাহ আমাৰতো এতিয়া এনেকে দহ পোন্ধৰ হাজাৰ জিন্দগীটো নচলে হয়নে নাই
উম
তাকে এতিয়া ধৰ ঘৰৰ এতিয়া মা দেউতাহঁত বয়স হৈ বাঢ়ি গৈছে এতিয়া মোৰো বয়স বাঢ়ি গৈছে এতিয়া ধৰ ঘৰৰ গোটেই জিমিদাৰী খিনি মোৰ এতিয়া মানে যি ফেচলা আমি ফচলা আমাৰ কৰিলো আৰু সেয়া গ'ল ফেচলামি দিন কৰা এতিয়া মই মানে অহা মাহৰ পৰা তোক মানে তই যি গ্ৰুপটোক মই সুমিয়াই দিম তোক মই মানে ওলাই আহিম অহা বছৰৰ পৰা পোৰা মানে
হ'ব মোক সুমুৱাই দিবি তই কি কৰিবি
খোমাই দিম মই তাকে ভাবিছো কি কৰিম কি নকৰিম লাগিছে মানে এতিয়া ফিউচাৰৰ কথা ভাবি ততেই পোৱা নাই মই টেনচনে হৈ গৈছে সেইকাৰণে মানে তোৰ পইচা কেইটামান ধাৰটো সুধিলোঁ হয় আৰু মানে মই ভাবিছো চ ফিল্ম এখন বনাওঁ বুলি ভাবিছো
অ কিমান মান লাগে
কেমেৰা এটা ধাৰত আনিব লাগিব চৰ্ট ফিল্মখন যদি চলি যায়তো ঠিকে আছে কেমেৰা তো মাৰ মই মানে ত ত হেৰিয়াত এক বছৰ দুবছৰৰ কনটেক্টত আনিম এতিয়া মোক তাৰ কাৰণে লাগিব তোৰ পঞ্চাশ হাজাৰ টকা
চৰ্ট ফিল্ম বনাইছ মোক কোৱা নাই তহঁতে
তাকে মইতো সেইকাৰণে ফোন কৰিছো ক'ব কাৰণে জনাব কাৰণ ফোন কৰিছো অ তইও থাকিবি তোক অ লৈ ল'ম দে লৈ ল' অ মাৰিছ গম পাইছো বাৰু দে তোক সেইকাৰণে ফোন কৰিছ এনেও আমাক পোৱালি লাগেই বাৰু ত পোৱালি কেইটামান আৰু গোটাই দিবি যদি পোৱালি ছোৱালী কেইজনীমান লাগে আৰু তোৰ ল'ৰা কেইটামান লাগে গোটাই দিবি আৰু ততো আছইে আৰু চি পাঁচটা ল'ৰা হ'লে হৈ যাব আৰু ধৰ
হ'ব যোৱাবাৰ মই থিয়টাৰ মাৰোতে ধেৰ চিনাকি হল মানে মই বহুত বন্ধু বান্ধৱী হ অকল পালো আকৌ মোতকে ডাঙৰ ধৰ উম ছাৰ বাইদেউ
অ আৰু আৰু এটা কথা আৰু বয়সীয়াল মানুহ দুটা লাগিব মানে মানুহ এজ অ ম বয়সাল মানুহ দুটা দুটা মানে এজননে মাইকী মানুহৰ মত ৰ্ ফিল্ম আমাৰ মানে হেৰিয়াৰ ওপৰত বনাম বুলি ভিছো চৰ্ট ফিল্মখন হ'ব আমাৰ ডাইনি পোৱলি
ডাইনি
চ অ অলপ মান ঘোজটাইৰ বুজিলি
উম ভূতৰ
মানে পইচাটোহে মিলা নাই এতিয়া মই যেনে তেনে গোট খোৱাই পয়ত্ৰিশ হাজাৰ মান কৰিলো আৰু পোন্ধৰ হাজাৰ টকা মান তটা কিবা এটা মিলাচোন বাৰু তই তোক মই মেইন হেৰিটোোৱে দিম বাৰু নাই নাই কন্টেক্টত আনিম মই পঞ্চাশ হাজাৰ লে ক'ত ধাম আম কচোন মই এতিয়া কি কৰি খাম
হয় বাৰু কুদত লাগিব নেকি
এই সুদত এতিয়া সুদত আনিলে ডিঙি টটোত লাগি ধৰিব সুদ কিমান ভৰিম সুত কচোন মোৰ মানে ধাৰ ধোৰ মানে ল'ব মন নাই এতিয়া তোক অ তোক মানে এতিয়া মই তোক লগৰ বুলি সুধিছো আৰু তোক বুজিছে
বুজিছো দহ টকা সুধৰ মানে আজিকালি তলত নিদিয়েই নাই নাই মই নিদিো মই মিলাই লো কিমান লাগে এতিয়া ত্ৰিশ হাজাৰ আছে
ত্ৰিশ নহয় পয়ত্ৰিশে আছে চব মিলাই যেনে তেনে মিলাই
আৰু কিমান লাগে পোন্ধৰ হাজাৰটা
অঁ পোন্ধৰ হাজাৰটা লাগে আৰু এতিয়া কিছুমানে ধৰ পাঁচ এটা নহয় ত আৰু দহটা মিলা কিবা এটা কৰি
নহয় পাঁচ এটাৰ মাজত এনেই দিম তমোকতো ঘূৰাই দিব নালাগে বাকী সেইটয়ে পাঁচ তোক মই দিম তম ঘূৰাই দিব নালাগে বাকী দহটো দহটো মই পাৰিলে কাৰোবাক খু
ফিল্মখন যেতিয়া আমাৰ শৰ্ট ফিল্মখন ধুনীয়াকে হৈ যায় আমাৰ হলত লগাব পাৰিম শৰ্ট ফিল্মখন সৰুকে হওক আমি কাহিনীটো দেখাব পাৰিম বুজিলি আৰু তাত আমি পইচা পাম মাতিলে আমাক কৰিলে আৰু তাত পইচা বিলাক এ আলা পাচা পইচা নহয় এটা পইচা আমি নাই ক ম পঞ্চাশ হাজাৰ মানকে পাম তেতিয়া মোৰ ধাৰটো মৰি দিব পাৰিম গম পাইছে ন ধাৰটো বাৰ মইয়ে মাৰিম তহত া নালাগে ধাৰ
নাই নাই মোক মই যিটো দিওঁ সেইটো মোক ঘূৰাব নালাগে আৰু সেইটো ময়ে মাৰিম
অ হ'ব বাৰু অ সেইটোৱে চবৰ পৰা কিবা এটা সেইটোতো তুলিবই লাগিব চবৰ পৰাই কিবা এটা তুলিম সেইটোতো দিবই বাৰু
সেইটো এতিয়া পইচা দি কিনে যদি যোনে সেইটো আকৌ ঘূৰাই সুধাই এইটো বন্ধ কিহৰ
অ সেইটো হয় বাৰু তই তোক মই কেনেকে আ প্ৰক্ৰিয়া এটা কৰি মানে একদম
এ হব হ'ব নালাগে একো কবলে বাকী মই পাঁচটোটো দিমেই পাছটো মোৰ এতিয়া লগত আছে এই দছটোহে মই
পইচাটো মানে পইচাটো তো হেৰি মানে দিব পাৰিবি নেকি মানে এই মাহৰ এই মাহতে লাগিছিলে বস্তু
শেষত হ'ব এই তোমাৰ মই শেষলৈকে মিলাই দিম বাৰু এইটো প্ৰব্লেম নাই মোৰ
শেষলৈকে নহয় অকণ আগত পাৰিবি নেকি ছবিচোন বাৰু মানে মানে কেমেৰাটো আকৌ বেলেগক দি দিলে বেয়া হ কেমেৰাটো ভাল কেমেৰা কোৱালিটি ধুনীয়া কেমেৰা মানুহ মানুহ এতিয়া তই মোক বয়সীয়াল মানুহ এজন বিচাৰি দে খালি আৰু ল'ৰা ছোৱালী বিলাক লাহে লাহে হৈ থাকিব
বয়সাল মানুহজন কিয়
আমাৰ স্কিপ্ট সেই ডাইনী পোৱালি ন এতিয়া মানে ঘৰটোৰ ভিতৰতো আমি দেখাব লাগিব মানুহজনী বুঢ়া মানুহজনী বুঢ়ামানুহটো সিমান সেই কাহিনীটো বুজিল নাই স্ক্ৰীপটো কেনেকা মানে বুইছ নে নাই সিহতে কাহিনীটো ক'ব আমাৰ অ আৰু সেই তেতিয়া আমাৰ ৰীয়েলত দেখা পাম আমি নিজে আমিতো বিশ্বাস এতিয়াটো মডাৰ্ণ মানুহ লেকে বিশ্বাস নকৰে ন এইবোৰ বস্তু
উম উম হয়
মানুহে বিশ্বাস নকৰে ধৰিবিলা ধৰনৰ বস্তু কিন্তু এতিয়া ম ধ এইবাক যে এয়াও আছে সেইটোমি দেখা খাম মানে মানুহক
মোৰ গাঁৱৰ আইতা এজনী আছে
উম
সেইয়া আইতাজনীক সুধি চাব পাৰো মই
নাই নাই মানে এজন এজনকৈ মিলাই দিগদাৰ কথাটো বুজছ মিলাব লাগিব কাৰণ এতিয়া ধৰ চবে ভাল নাপাব ন এতিয়া
সেইটো হয় বাৰু তেতিয়া মিলি লিব
অ নহলে আমি অকণ কাম এটা কৰিম অকণ ডাঙৰ মানুহে এযোৰ লৈ লম সিহতক মানে আৰু বুঢ়া এটা হেৰি কৰি দিম আৰু বুিলি তেনেকে কৰিব লাগিব
অ পাৰি বাৰু
কি ক অ অৰিজিনেল হলে ভাল হ'ল এ একো নাই বাৰু ৰিংকল চিংকল দি দিম ম এনেকে খত আৰু ধুনীয়াকৈেচিয়েল কৰি দি ন এতিয়া আমাৰ স্ক্ৰিপ্ট খ তটো হেৰি মমান চলিব দুমাহ চলিব স্ক্ৰিপ্টখনন কিন্তু দেই দুমাহ
অ অ
তোমাৰ ধুনীয়াকে আমি লাগি দিম ন াহ শ্বুটিং আমি ষ্টাৰ্ট কৰি দিম দুমাহ দুমাহত ত তোৰ এতিয়া চাই ন কেমেৰাটো যদিনাখন আনো স্্ৰিপ্খন ধুনে চবকে শুনাই লওঁ প্ৰেক্টিচ অলপ কৰিলো তাৰপিছতমি লাগি যাম আৰু
দুমাহ বেছি লাগিব শ্বুটিং কৰোঁতে বুজিছা
উম লোকেশচন আছে বাৰু লোকেশচন আমি পাই থৈ দিছো চাই থৈ দিছো উম লোকেশচন চাই থ আছে অ হ'ব দিয়া তেন্তে ন ৰবা দিয় মোক কল এটা আহিছে মানে ৰাখিছো দিয়া বাৰু
ত দিয়া উ